হেল্ল'অ শুনিছা নে? অ শুনি পাইছোঁ। অ মই এনেই বহি আছোঁ। ভাত - চাত খোৱা হ'ল?
অ', খালো খালো।
আৰু খবৰ কেনেকুৱা? খবৰ কেনেকুৱা খবৰ বিলাক?
হেল্ল'অ
খবৰ কেনেকুৱা, খবৰ খিনি? ভাল ভাল ভাল। কৈছিলে পৰা।
হয় দেখুৱা। কি?
ইটো যে নাই।
এতিয়া ঠিক আছে হেল্ল' অ' এতিয়া আহি আছে ডাবৰ।
হা।
ইটা ডাবল আহি আছে নেকি চামখন।
বুজি পোৱা নাই।
চাউণ্ডটো যে কেনেকুৱা হৈছে মানে এতিয়া ডাবল আহি আছে নেকি? বাবুৰ আহি আছে। অ' নাজানো মোৰতো স্পিকাৰত নাই মানে নৰ্মেলত আছে। ইটা অ' কৰা কৰা ফোন কৰা। অ'মোৰ এইটোত হৈছি কেনেকৈ খবৰ ল'লা। হা খবৰ কেনেকুৱা খবৰ পাতি। সামাজিক অ' মাধমত কৰি আছো। হয়।
কোৱা।
আজি দিশতটো সমাজিক মাধ্যম ক হয়-হয় সুন্দৰ এটা সুন্দৰ এটা বিষয় হয় হ'ব। তুমি কোৱাচোন তুমি কি ভাবা সামাজিক মাধ্যমত আজি নতুন কিবা হ'ল, নতুনকে আহিছে বস্তুবিলাক নতুন অ' নতুন জমা ধৰা নতুন জমা নাই কেতিয়াবা হিচাপতো মানে সমাজিক মাধ্যমত মানি আজিকালিটো চব সমাজিক কিবা শিকিব খুজিছে। এয়া নতুন বিষয়ত খুজি ফুৰিছে নহয়তো কিবা নতুন ব বস্তু ভাষা। শিকিব খুজিছে মানে তুমি অ' বাত বাৰা থাকা তেনেকুৱা তোমাৰ পৰিবাৰ বিলাক দূৰত থাকা অ হেল্ল' হয়-হয় শুনি আছো কোৱা, কোৱা। তেনেকে তোমাৰ পৰিবাৰ বিলাক পৰা দূৰি থাকে বাৰু পেন লগৰ পৰিবাৰ আহ সকলো বাৰু থাকে। যে সামাজিক বিদ্যম লগত কথা পাতিব পাৰে যেনেকা আহ সামাজিক বিত্তিৰ জনচনা ইনষ্টাগ্ৰাম এ কথা পাতিব পাৰে হাঁহ পাতি বিলাক সুধিব পাৰে। তাৰপিছত দেশ-বিষেশত যিমান খবৰ থাকে মানে তোমাৰ সামাজিক বিদিমানত পাই যায় আৰু
হয়-হয় তুমি একদম ঠিক কথা কৈছা। গুৰুত্বপূৰ্ণ কথা কৈছা হয় মই ভাবো যে আজিকালি যেন এনেকুৱা হৈছে সামাজিক মাধ্যম যেন নহ'লে যেন আমি আধৰুৱা হৈ পৰিছো। যৌ আৰু এনেকুৱা আজি সামাজিক মাধ্যম বহুত সুবিধা হৈছে।
আজিকালি আজিকালি বহুত এপ ওলাইছে। যাৰ মাধ্যমত বিনামূলীয়া ল'ৰা-ছোৱালী বিলাকে তাতে তাতে কাম কৰি নিবনুৱা ল'ৰা-ছোৱালী কিছুমান পঢ়ি শুনি ঘৰতে আছে। সেই হওঁক, হেৰি মিছৌ হওঁক, ফ্লিপকাৰ্ট হওঁক সেই ফেচবুকত হ'লেও কাম কৰিছে সেইকাৰণে হৈছে। মই ভাবো- মই ভাবো কি এটা সুবিধা ভাল হৈ আহিছে। আৰু আজি- আজিকালি চাবা সকলোৱে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছপ চলাই। তাৰ ওপৰিও অনলাইন কাম কৰেও এখন সৰু- সৰু-সুৰাকে এখন ঘৰ পুহি আছে মই ভাবো, তুমি কি ভাবা?
মোৰ মতে'তো নহয়, আপুনিয়ে যেনেকুৱাই কাম কৰিব অনলাইন- তেনেকুৱা সেইটো অনলাইন কাম কৰে- অনলাইন কামো কৰিব পাৰে যেনেকুৱা আপোনাৰ ষ্টুডেন্ট হৈ গ'ল। মানে আপোনাৰ ঘৰ কি যেনে আঁহ' ক'ত দূৰত থাকি আছে আমি ঘৰত বহি পেলাই- কাম কৰিব সামাজিক মাধ্যমত। অ', মানে- ত' আপোনাৰ যিমান কাহানি বিষয়ৰ হয় লাষ্টত কিবা-কিবি বিভিন্ন বস্তু বিলাক হয়। সামাজিক মাধ্যমত পাই যায় আৰু আজিকালি।
হয়-হয়, তুমি ঠিক কথাই কৈছা। আজিকালি এনেকুৱা হয়- যে আমাৰ আপোনজন কোনবা বাহিৰত আছে, আমাৰ আপো- জন কোনোবা বাহিৰত আছে, আমি তেওঁৰ লগত ভিডিঅ' ক'লত হ'লেও কথা পাতিব পাৰিছোঁ বা তেওঁ- কি কৰি আছে একবাৰ ফোন কৰি খবৰ লৈছো, সেনে- কুৱা বহুত ধৰণৰ সুবিধা হৈছে। আৰু আমাৰ নিজৰ মানুহৰে ধৰি লওঁক কিবা- কৰ্মসূত্ৰে বাহিৰত আছে তেওঁলোকক-তেওঁলোকক আমি- অনলাইন যোগে আমি পঠিয়াই দিব পাৰো কিছুমান বস্তু তেনেকুৱা বহুত ধৰণৰ সুবিধা হৈছে। তুমি কি ভাবা?
অঁ', -ঠিকেই আছে যে মানে বহুত সুবিধা- মানুহজনে যেনেক আপোনাৰ আপোনাৰ হয়, যেনেকা পৰিবাৰক দিছে, নহ'লে লগৰবিলাক এ' বাহিৰত যাব বিলাকৰ লগতে ভিডিঅ' কলত কথা পাতিব পাৰে, ভিডিঅ' কলত চাব পাৰে কেনেকা আছে, খবৰ কেনেকা আছে। অঁ', মানে কিবা-কিবা হৈছেনে খবৰ কেনেকা আছে চব সুধিব- পাৰে অনলাইনত মানে। আজিকালি ধৰি লওঁক হৈ যায় মানে আপোনাৰ- সামাজিক মাধ্যমেৰে হয়।
হয়-হয়, তুমি ঠিক কথাই কৈছা। আৰু এনেকুৱা হৈছে যেন আজিকালি আমি সামাজিক মাধ্যমত- ধৰা বহুতো লগ বন্ধু পাইছো বা এনেকুৱা কিছুমান সেই হৈছে- আমি আজিকালি তাৰমানে অৰ্ডাৰ দিওঁ যি নেকি এপত অৰ্ডাৰ দিলো- আহি গ'ল আমি ৰাখিলো, আমি বজাৰত নো- যোৱা হৈ গৈছো, সেইবোৰ তাৰে মাজত কিছুমান মানুহ এলেহুৱা হৈ গৈছে। সেইটো যিমানখিনি ভাল হৈছে তাৰে কিছু পৰিমণে বেয়া হৈছে। আৰু এনেকুৱা হৈছে আমি বজাৰত- গ'লে ইটো-সিটোৱে লগ পাওঁ বা কথা পাতিব পাৰো অলপমান নিজৰ মনটোও পাতল-পাতল- হৈ পৰে। কিন্তু আমি এনেকুৱা হয় এপত আমি বস্তু অৰ্ডাৰ দিলো আহিল যি ভালে- হওঁক, বেয়াই হওঁক আমি ৰাখি থৈ দিব লাগে। কিন্তু আমি বজাৰত গৈ যেন আমি নিজৰ মন পছন্দ- ৰ মতে চাই আনিব পাৰো মই তেনেকুৱা ভাবো। তুমি কি ভাবা?
কোন হয় নো? অলপমান বজাৰ যাব চাই মানে আপোনাৰ বস্তুবিলাক যেনেকুৱা অ' চব্জি কি- যে ফলবিলাক কিনা হয়। সেইবিলাক চাই পেলাই অনা হয় আৰু আপুনি সামাজৰ মাধ্যমত কিনিলে- মানে যি আহিল ত' আপোনাক ক'ব নোৱাৰিম ত' মানে তোক বেয়া আহিল ক'ব আমিতো ভাল বস্তু- পাইছিল, সেইটো ৰাখিব লগা হৈ হৈছে মানে সেইটো মানে বস্তুবোৰ চাই ল'লে অলপ- অ', বাহিৰ যোৱাত কিনিব গ'লে ভাল থাকে আৰু মানে লোকেল আজিকালি সঁচা হৈ যায়, লোকেল আজি- কিবা লাগিলে মানে কিবা বস্তু লাগিল অ অ এইটো মানে বস্তু হয় হয় লাগ তেতিয়া মানে ডাইৰেক্ট আহ পাঁচ মিনিট দহ মিনিটলৈ আহি যাব ঘৰলৈকে সেইটোৱেই আৰু।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু আমি সকলোৱে জানো যেতিয়া কৰোণা আহিছিল তেতিয়া লগ ছোৱালীৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা পিছ পৰি গৈছিল তেতিয়া কিন্তু অনলাইন যুগে ল'ৰা ছোৱালী ছোৱালী বিলাকে পঢ়া শুনা কৰি আছিল সেই সুবিধাতটো ভাল হৈছিল। ল'ৰা ছোৱালীে আজিকালিও পিছে স্কুলত কিবা স্কুল বিলাকত গ্ৰুপ খুলি লয় যে কিবা হয় লে নোট বিলাক হলেও গ্ৰুপত দি দিয়ে যে অভিভাৱকে গম পাও সেই সুবিধা বিলাক কিন্তু ভাল হৈছে নে কি কোৱা তুমি?
অ', এইটো সুবিধাবলাক ভাল আছে মানুহ যেনে পঢ়া লিখা বিলাক যেনেকুৱা কোনো ল'ৰা বিলাক মানে যেনেকুৱা টিউচন ন কিবাবলাক ক্লাছ দূৰ থাকে মানে যাবা নোৱাৰা হৈ যায় ত মানে এনেকে সমাজৰ মাধ্যমে ঘৰতে বহি পেলায় আৰম্ভ কৰিব পৰা। তাৰপিছত যি কামবোৰ থাকে এইটো ঘৰতে কৰিব পাৰে বাহিৰত যাবা নালাগে আজিকালি। চব বস্তু ঘৰতে বহি পেলায় কৰিব পাৰে।
হয় হয় মইয়ো ভাবো যে আমি সামাজিক মাধ্যম সঠিকভাৱে ব্যৱহাৰ কৰিলে আমি নিশ্চয় ভাল ফল এটা পাম বুলি ভাবোঁ। আৰু এনে নেকুৱা হৈছে আজিকালি ল'ৰা ছোৱালীয়ে যেন মোবাইল বহুত চাই ভাত গীত ভাত খোৱা টাইমো মাহঁতে সদায় দিয়ে। সেনেকুৱা মোৰ হিচাপত কৰিব নালাগে তাৰ ফলত আজিকালি ল'ৰা ছোৱালীক কম সময়তে হয়তো চকু দৃষ্টিশ শক্তি কমি যায় চশমা ল'ব লগা হয় কিন্তু আমাৰ আইতাহঁতে আগতে শালত কাপোৰ বৈছিল চমা পিন্ধাকৈ শুইছিল বেজিত খুতা বঢ়াব পাৰিছিল কিন্তু আজিকালি যেন সেইবোৰ নোহোৱা হৈ গৈছে। যে মানুহ কম দিনতে যেন দৃষ্টিশক্তি হেৰুৱাই পেলাইছে মোৰ তেনেকুৱা ভাব হয়। তুমি কি ভাবা?
কি ভবা? অ হয় হয় ঠিকে কৈছে আপুনি কাৰন যেনেকেই আপুনি কলে আজি কালি ল'ৰা ছোৱালী বিলাক সৰু পৰাই সামাজিক মাধ্যম চলাই থকা হয়। লাগি যোৱা মানে চুকুত লাগিলে হাত ফুৰি যায় লগত বা যেনেকা নাপালে সামাজিক মাধ্যমাত ভাত চাত নাখাই এনেকে নকৰে কাম চাম নকৰে এনেই ঘোমাই থাকে। কাম কৰিব মন ন যায় আলছি লাগি যায় এইটো মানে অলপমান এ নিজকে অলপমান ভালকে চাইে মানে কি মা দেউতা বিলাক চালে কি মানে ইমান চলাব নাপায় মানে দিনত খালি আধা ঘণ্টা নে এক ঘণ্টা মানে চলালে ইমানে ভাল মানে ইয়াৰ পিছত চলে এইটো নিশ্চয়। সৰুতে লাগি যায় লাষ্টাত গা গাতে বিয়া হৈ যায় গা বিলাকও বিয়া যায় ভালকে খোৱা নহয় একো নহয়। নালাগে যোৱা সেইটো মানে অলপ মা দেউতা বোলে নিজে অলপমান ল ল'ৰা ছোৱালী বিলাক চাব লাগে সৰু পোৱালি বিলাকক। সৰু পৰা আদত লাগিলে এইটো আগত গৈ সেইটো ডাঙৰ যায় সেইটোৱেই আৰু।
হয়, হয় তুমি ঠিক কথাই কৈছা আৰু এনেকুৱা কিছুমান মই ভাবো কিছুমান বেয়াও আছে সামাজিক মাধ্যমত মাধ্যমৰ বিষয়ে এ অলপতে যি হৈ গ'ল য়োগা দিৱস। তেতিয়া যেন গোটৰ মহিলা বিলাকক ব্যায়াম শিকাইছিল তেতিয়া যেন কিছুমানে বহুত ভুৱা তাৰমানে বেয়া ভালে প্ৰচলিত কৰিছে। যেন এনেকুৱা আমাৰ আমাৰ আমি যেন শত্ৰু হৈ পৰো কিছুমান ক্ষেত্ৰত। যে বেয়া বস্তুতটো আমি ফেচবুকত দিলো আৰু। ইজনে সিজনক শ্বেয়াৰ কৰিলে সেনেকে সেনেকে যেন বস্তু বিলাক বহুত বেয়া পেলে যায় এ আজি কেইদিনমানানৰ পৰাই দেখি আছোঁ ইমান খিনি বেয়া বেয়াকৈ বেয়া বেয়া ট্ৰল কৰি আছে সেনেকুৱা হ'ব নালাগে আচলতে আৰু কি বহুত বহুত আহে সেনেকুৱা আন্দোলনত যে ল'ৰা ছোৱালী হওক। বা বেলেগকে এ আইৰ দ্বাৰা হলেও ফটো বনাই পেলাই তাৰমানানে সেৰি কৰে। সেনেকুৱা বিলাক হব নালাগে মই ভাবো, তুমি কি ভাবা?
কবা অঁ ঠিক আছে মানে আপুনি যেনকে কৈছে বিয়া কিবা হ'লে। অকল মানে আজিকালি চবে সমাজৰ মাধ্যমে দিখা প যায়। কিবা নিউজোন হলে কিবা হ'লে অ এইটো মানে অ' আপোনাৰ দচ পাঁচ মিনিট চ'বে গ'ম পাই যায় মানে নিউ নহ'লে, কি মানে এনেুৱা হ'ল এনেকুৱা হৈছে, এনেকুৱা হৈছে তাতে এনেকুৱা হ'ল। সেইটো মানে কোনো কোনো বিয়া বিলাকত থাক কি মানে এইটো অ বিয়া খবৰ বিলাগে বা ডাঙৰ কৰি মানে। কিন্তু খবৰ বিলাক দাস বহুত দাম। ডাঙৰ কৰিব লাষ্ট বেয়া কৰিব, এইটো মানে সামাজিক মাধ্যম মানে চবে নিচিনা হয় ভাল। পতা বিলাকো আছে, বিয়া পতাও আছে খালি মানুহে মানুহৰ বাবে মানে কোনোবা কোনোবা ভাল নিজৰ কাৰণে পৰিবেশৰ কাৰণে চলাল, পঢ়া লিখা কাৰণে চলাল, কাম কৰিব কাৰণে চলাল তেনেকুৱা মানে। বিয়া কাম কৰি চলাল, যিটো মানুহ আপোনাৰ ওচৰত থাকে মানে যেনেক আপনি জীৱন ভাল কাম কৰিল আপোনাৰে ভাল যিমান বিয়া কাম কৰিল আপোনাৰে বিয়া সেইটো মানুহ মানুহৰ ওপৰত যায় আৰু
হয়, হয় তুমি ঠিক কথাই কৈছা আৰু মই ভাবো আজিকালি যুৱক। যুৱতী কিছোমানে এনেক ইমান তাৰ মানে সামাজিক মাধ্যমত তাৰ মানে ইমানেই প্ৰজনতকৈ তাৰমানে বহুত গুৰুত্ব দিছে সামাজিক মাধ্যমত তাৰ ফলত এনেকুৱা হয় যেন আমাৰ ঘৰত কোনোবা আলহী আহিছে। তেওঁৰ লগত যেন কথা বতৰা ক'ব লাগে সেনেকুৱা যেন নোহোৱা গৈছে যেন মোবাইল টোহে চাই আছে সামাজিক মাধ্যমৰ লগতহে যেন জড়িত হৈ আছে আৰু আমি ইজক সিজনৰ প্ৰতি যেন গুৰুত্বটো কমি গৈছে মই সেনেকুৱা ভাবো, তুমি কি ভাবা?
অঁ আপুনি ঠিক আছে আপুনি ঠিক আছে মই এনেকে ভাবো। যেনেকে আপনি ভাবে যে সামাজিক মাধ্যমৰ ওপৰত ভাল লাগিল কথা পাতি পেলালে। ও অঁ আপোনাৰ কিবা লগতো কথা পাতি ভাল লাগে। উচোন সনোলে। হয় দিয়া, এতিয়াও হ'ব পাৰা, তুমি যেন আছিলে। ধন্যবাদ। ধন্যবাদ, তোমাৰ কথা পাতি ভাল লাগিলে।